অ, হেল্ল',
অ, শুনিছা?
হয়-হয় শুনিছোঁ তুমি শুনিছা নহয়?
অ', অ', শুনি আছোঁ- শুনি আছোঁ।
অ, বাকি ভালে আছা?
অ, বাকী মোৰ ভালেই বাৰু অ, তোমাৰ কোৱাচোন তুমি ভা তোমাৰ ভালেই নহয়?
হয় -হয়, ভাল- ভাল এতিয়া কি কৰি আছা?
মই তোমাৰ এইয়া হেৰি এ ইমান গৰম পৰিছ যে এয়া অলপ গছ তলতে বহি আছিলোঁ এনে তুমি?
হয় তুমি ঠিকে কৈছা মইও এনেই ফেণৰ তলত বহি আছো আৰু। যিহেতু হয় যিহেতু এতিয়া বিজ্ঞানৰ যুগ
অ', অ', তাকে।
অ, হয় ফেনতললে বহি আছো আৰু মানে মই কথা এটা মনত পৰিলে সেইবাবে মই তোমালে ক'লটো কৰিলোঁ।
অ, হয় নেকি?
হয়-হয় মানে কথাটো এনেকুৱা ধৰণৰ মানে যিহেতু এতিয়া মানে চবেই মানুহে বিজ্ঞানৰ যুগ বুলিয়ে কয় এইটো যুগক
হয়- হয় অ,
হয় অ, এতিয়া মানে বিজ্ঞানৰ যুগটোত মানে কিছ মানুহে বহুত দিশ বহুত আগলৈ মানে আগুৱাই গ'ল। এতিয়া যিহেতু সেই বিজ্ঞানৰ বাবে কিছুমান মানে ভাল কামো হৈছে কিছুমান মানে বেয়া কামো হৈছে মানে বহুত ভাল কামেই হৈছে বাৰু কিন্তু তাৰ ভিতৰত টো মানে বহুত বেয়া কাম হৈছে মানে তাৰ কু- প্ৰভাৱ বা সু- প্ৰভাৱ তেনেকুৱা বহুত পৰিছে এতিয়া মানে সেই প্ৰভাৱসমূহ তুমি কি- কি বুলি ভাবিছা?
অ', অ', তাকে -তাকে তুমি ভাল বিষয় এটাই আচলতে বাছি লৈছা এতিয়া এক কথা থাত যদি এক কথাত যদি আমি ক'বলে যাম বিজ্ঞান হৈছে মানুহৰ জীৱনৰ এক অপৰিহাৰ্য অংশ এতিয়া আজিৰ
কাৰণ আমি অবিহনে তোমাৰ জীৱনটো কল্পনা কৰাতোৱে আচলতে অসম্ভৱ বুলি ক'ব লাগিব। চিকিৎসাৰ ক্ষেত্ৰৰ পৰা ধৰি তোমাৰ শিক শিক্ষা, কৃষি, যোগাযোগ এ বিভিন্ন ধৰণৰ অ, তোমাৰ বিজ্ঞানৰ অৱদান আছে।
হয়-হয় আছে।
বিজ্ঞানৰ ফলতে তোমাৰ মানুহৰ যি জীৱন মানে আগতকৈ অধিক শক পৰিছে এতিয়া আহ তুমি কৈছা যে তুমি ফেনৰ তলত বহি আছা এতিয়া আগতে কি কৰিব লাগে যে মানুহে আহ, মানে তোমাৰ বিচনী ম -মানে মাৰিব লাগিছিলে কিন্তু এতিয়া তোমাৰ এটা চুইচ দিলেই তোমাৰ এ ফেনখন
হয়-হয়-হয়।
অ, তাৰ ফলত আমি আহ মানে গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰো ত' সেই দিশত যদি আচলতে বিজ্ঞানৰ আচলতে আমাৰ জীৱনটো বহুত স মানে সহজ কৰি তুলিছে। এতিয়া অ, তাৰোপৰি তোমাৰ বিজ্ঞানৰ বহুতখিনি উপকাৰিতা আছে।
হয় আছে।
চিকিৎসা বিজ্ঞানৰ তোমাৰ উন্নতিৰ ফলত মানে বহুত উম, জটিল জটিল যোনসমূহ ৰোগ আছিলে। এ, সেই চিকিৎসা তাৰ আচলতে চিকিৎসা সম্ভৱ হৈ উঠিছে। মানুহৰ আচলতে আগতকৈ বৃদ্ধি পাইছে বুলি ক'ব লাগিব।
হয়, হয়।
তাৰোপৰি যি আমাৰ ইন্টাৰনেট বা মোবাইল ফোনৰ আৱিষ্কাৰ হৈছিলে তাৰ ফলত আমাৰ যি যোগাযোগ কৰাৰ যি সুবিধা সেই সুবিধাটো আচলতে আগতকৈ দ্ৰুত হৈ পৰিছে।
হয়, হয় দ্ৰুত হৈ পৰিছে। হয়।
আগৰ দিনত চাবা এতিয়া মানুহে এ এঠাইৰ পৰা আনঠাইলৈ কিবা এটা খব পঠিয়াবলৈ হ'লে তেওঁলোকে চিঠি চিঠি লিখিবলগীয়া হয়। আৰু সেই চিঠিখন তোমাৰ গৈ পাওঁতেনেই প্ৰায় এমাহ মান লাগে আকৌ আকৌ তাৰ পৰা উত্তৰ তো অহালেও এমাহ লাগে। মানে কমেও তোমাৰ আহ দুই দুমাহ লাগে সেই তাৰ।
লাগি যায় হয়। এতিয়া তুমি হয়, হয় এতিয়া তুমি একদম ঠিক কথাই, হয় অ।
অ, অ তাকে ত বৰ্তমান সময়ত তাৰ সেই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ফলত যিখিনি তোমাৰ আ মোবাইল ফোন বা ইণ্টাৰনেটৰ যিখিনি আৱিষ্কাৰ হৈছে তাৰ ফলত আচলতে যোগাযোগৰ মাধ্যমেৰে বহুতখিনি সহজ হৈ পৰিছে
হয় হয় এতিয়া হয় এতিয়া যিহেতু তুমি ক'লা এতিয়া এটা চুইচ দিলে মই এতিয়া এনেকে ফেনৰ তলত বহি থাকিব পাৰিছো। আৰু তুমি যিহেতু এতিয়া গছৰ তলত বহি আছা বা বিচনী মাৰি মানে কি হৈছে এতিয়া তুমি চাবা দেই মানে বিজ্ঞানে আবিষ্ কাৰ কৰিলে ঠিকে আছে মানে বস্তুতটো।
হয়, হয়।
মানে ফেনখন আৱিষ্কাৰ কৰিলে বা এনেকে মোবাইল ফোন টো আৱিষ্কাৰ কৰিলে বা তেনেকে বহুত বহুত বহুত মানে তেনেকুৱা বিভিন্ন ধৰণৰ মানে সহজতে পোৱা বস্তু আৱিষ্কাৰ কৰিলে সেইটো ঠিকেই আছে কিন্তু এতিয়া মানুহে আগৰ দিনা মানে মানুহে বিচনীখন এনেকে মাৰি থাকে যে মাৰি থাকে যেতিয়া মানে সিহঁত হাতটো তুমি এনেকে হাতটো মানে লৰচৰ হৈ থাকে সেইটো এটা মানে এক্সাৰচাইজো হৈ গ'ল আৰু সিহঁতে ব বত তাহো পালে তাৰ ফলত মানে শৰীৰটো শৰীৰটোও ভাল হৈ গ'ল আৰু মানুহ মানুহে মানে কয় যিহেতু ফেনৰ হাৱাতো ভাল নহয় বা কিবা নহয় আৰু আৰু কি হৈছে বিজ্ঞানৰ মানে নিৰ্মাণৰ ফলত মানে বহুত ভাল কাম হৈছে কিন্তু এ কি এতিয়া যে নিবনুৱা যে সমস্যা টো নিবনুৱা সমস্যটো এটা কাৰণ বিজ্ঞানো হ'ব মানে বি বিজ্ঞানৰ বিজ্ঞান বিজ্ঞানৰ যিসমূহ মানে উ উন্নত ধৰণৰ মাজে এ কিছুমান এ ৰবত উলিয়াইছে কিবা ওলাইছে তেনেকুৱা সেই ৰবত বিলাকে মানে সিহঁতৰ যিসমূহ মানে কৰ্মী সেই কৰ্মী সমূহৰ স্থানটো মানে দখল কৰি লৈছে এতিয়া তুমি যেনিবা হাত তুমি এতিয়া কিবা কোম্পানী এটাত কাম কৰিবলৈ গৈছা তাত যদি মা নে ৰবটেই থাকে তুমি সেই কোম্পানীটোত কাম পাবা জানো নোপোৱা নহয় কাৰণ আজিকালি চবেই তোমাক গুৰুত্ব নিদিব ৰবটটোক গুৰুত্ব দিব কাৰণ ৰবটটো হৈছে এটা মানে কি এ মেকানিকেল বস্তু মানে সেইটো চাবলে মানুহে বহুত আগ্ৰহ থাকে বা সি কেনেদৰে কাম কৰে সি মানে এটা জীৱিত নোহোৱা বস্তু কেনেদৰে কাম কৰে সেইটো চাবলে মানে মানুহৰ আগ্ৰহ হয় সেইবাবে মানে, এৰ নিবনুৱা সমস্যাটো তাৰ পৰাও মানে বৃদ্ধি পাইছে আৰু কি হৈছে মানে। এতিয়া আমি যিহেতু অ মানে ভালেই হৈছে যি হৈছে। এ মানে কি এতিয়া মানে আমি বিজ্ঞানত বিজ্ঞান আৱিষ্কাৰ হোৱাৰ পৰা বা মানে মানুহ বহুত এলেহুৱা গৈ হৈ গ'ল আগৰ দিনত মানে মানুহে। চাইকেল লৈ বা খোজকাঢ়িয়ে বহুত দূৰ যাব পাৰিছিল খোজকাঢ়ি খোজকাঢ়ি, এই মানে বহুত দূৰ কমেও মানে দূৰ আৰু বহুত দূৰ যাব পাৰিছিল কিন্তু, আজিকালি গাড়ী মটৰ মানে বিজ্ঞানৰ আৱিষ্কাৰ হোৱাৰ ফলত এ, মানুহে এই দেশৰ পৰা মানে আও, অলপ দূৰ খোজ কঢ়ি যাবলৈকে বহুত এলাহ কৰে আৰু মানে এতিয়াতো তাতোতকৈ বহুত উন্নত উন্নত এ প্ৰযুক্তিবিদ্যা ওলাইছে। এ এতিয়া মোবাইল ফোনটোৰ কথা ক'লা মোবাইল ফোনটোৰ দ্বাৰা মানে আমি এ যিহেতু, সোনকালে আমি বাৰ্তা লাভ কৰিব পাৰো। এ আগতে মানে চিঠি আছিলে চিঠি লিখোতে মানে হেৰি হয়। এ এইটোটো কি বহুত দুমাহ এমাহ লাগি যায় কিন্তু কি হয় চি শিলিভুতে আমাৰ কি হয় তুমি চাবা। চিঠি যেতিয়া আমি লিখিম তেতিয়া মানে আমাৰ শব্দ গাঁঠনি ভাল হয়। আৰু আমি বহুত মানে নজনা কথা তুমি তুমি লিখিলা নহয় এইটো কথা। আকৌ সি তাৰপা তোমাক চিঠিখনৰ উত্তৰত মানে যিখিনি কথা জনাব। সেইখিনিতো তুমি মনত ৰাখি থবা সি যিখিনি শব্দ লিখিব সেই শব্দখিনিত, তুমি মানে বেলেগত প্ৰয়োগ কৰিব, পাৰিবা বা তুমি সেই শব্দ নতুন শব্দ জানিব পাৰিবা কিন্তু এতি তুমি। কথা পাতিছো ঠিক তেনেধৰণে মানে, এতিয়াতো মইতো তোমালোকৰ কথাই পাতিছো বা কিবাহে কৰিছো। সেইখনতো এই কথাকেইটাটো সাঁচি থব পৰাকৈ মই মানে একো নাই। আজি ফোনটো আছে কাইলৈ ফোনটো কিবা হৈ যাব যিহেতু বিজ্ঞানৰ বস্তু, এইবিলাকতো পতককে বেয়া হয় ন হয় চিঠিখন লি তিয়া তোমাৰ মানে ব্ৰেইনত সেইটো কথাটো ৰখিযাব আৰু হাতটোও কাম কৰি পিলাই।
হয় হয় অ।
তেনেকুৱা ধৰণৰ আৰু বিজ্ঞানৰ ভাল অৱদান বহুত আছে। যেনে মানে এতিয়া আমি কি হয় ৰাতিপুৱা শুই উঠাৰ পৰা একদম মানে গধূলি শুৱালৈকে। অকল বিজ্ঞানতে হেৰি কৰি থাকো। এতিয়া প্ৰথম বিজ্ঞান মানে আৰম্ভ হৈছে একদম জুই পৰাই জুইতোৱে। প্ৰথম আৱিষ্কাৰ হয়। এতিয়া যিহেতু সেই বিজ্ঞানে গৈ গৈ গৈ গেছো উলিয়াবলৈ সক্ষম হৈছে। জুইতকে এতিয়া আমি জুইত, জুইত মানে গেছত যিহেতু বস্তু ৰান্ধি খালে সোনকালে মানে, বস্তুটো কি হয় ভিতৰতো নিসিজে বাহিৰতো মানে সোনকালে দেৰি যায় বা। অ মানে সিজাৰ দৰে মানে এটা আৱৰণ আহি পৰে আৰু আমি। সেইটোকে ভাবি ভাবো মানে সিজিলে বস্তুতটো আমি খাব লাগে কিন্তু এই গেছত। যেতিয়া তুমি বস্তুতটো চাবা ভিতৰতো মানে অলপ অলপ নিসিজাকে থাকে। কিন্তু তুমি জুইত দিবা দেৰি লাগিব কিন্তু সেইটো একদম বহুত ধুনীয়াকে সিজি উঠে।
হয় হয়।
এতিয়া মানে এতিয়া গেছত সোনকালে হয় সেইটো মই নোকোৱা নহয়। কিন্তু গেছত সোনকালে হয় যদিও এ ভিতৰ খিনি নিসিজে। বা আৰু - আৰু তেনেকা মানে বিজ্ঞানৰ বহুত ড- ধুনীয়া - ধুনীয়া অৱদান আছে আমাৰ অ'- সমাজলৈ। অ'- যিখিনি মানে বিজ্ঞানীয়ে সেইসমূহ উলিয়াইছে, ভেকুৱাম বেগ উলিয়াই ছিলে আমাৰ, এ পেৰ- ৰেল চলিলে। ভেকুৱাম বেগৰ পৰা। আগ- আগৰ দিনৰ মানে মানুহে যিহেতু এ বহুত দূৰলৈ বা বিদেশলৈ যাবলৈ মানে সক্ষম হোৱা নাছিলে সেইবাবে ৰেল ওলালে। ৰে- ৰেল ওলোৱাৰ পিছত আকৌ এৰোপ্লেন ওলালে। আজিকালি কি হৈছে, ৰেলতকৈ এৰোপ্লেন ফ্লা- ফাষ্ট। মানে এতিয়া তুমি এ বেলেগ এখন দেশলৈ আগলে- আগতে যাবলে, কমকে দহ এনেকুৱা লাগিছিল। দুঘণ্টাতে এখন দেশৰ পৰা এখন দেশ পাৰ হব পাৰা।
হয় - হয়, নিশ্চয় হম।
হয়, তুমি সেইখন দেশত মানে ভাত-পানীও খাই আহিব পাৰা, এনেকুৱা ধৰণৰ মানে। হয়, মানে ইমানে ধুনীয়া - ধুনীয়া আৱিষ্কাৰ কৰিছে বিজ্ঞানে, তুমি মানে মানিবলগীয়া আৰু। আৰু - আৰু এতি তিয়া তুমি যিহেতু আৰু আমাৰ দিন আছেই মানে, আমি আউট তো মানে দেখিবলৈ পাম বিজ্ঞানৰ আৱিষ্কাৰ। এ- এতিয়া আমাৰ একদম ন্যূনতম বস্তুটো চাইকেল, চাইকেলৰ পৰা বিজ্ঞান আৱিষ্কাৰ হৈ এতিয়া চোৱাহো তুমি এৰোপ্লেন উৰ- ওলাইচেগে। আৰু পা- পানীত যে চলে, পানীত চলে জাহাজ। এতিয়া আগতে মানে আগ- আগৰ দিনৰ মানুহে প- পানীত মানে সাঁতোৰে। কিন্তু এতিয়া সাঁতুৰি মানে ইফালে পাৰ হৈছিল অলপ, টাইম লাগিছিল। এতিয়া জাহাজ ওলোৱাৰ পৰা মানে সোনকালে পাৰ হব পাৰে আৰু সুৰক্ষা আছে তাত জাহাজত, লাইফ জেকেট আছে, কিবা আছে। তেনকে মানে বিজ্ঞানৰ অৱদানে মানে আমাৰ বহুত উন্নতি কৰিছে। উন্নতিৰ ফলত তে মানে কিছুমান মানুহে কৰিছে হৈছে মানে বি বিজ্ঞানটোক উলিয়াইছিলে মানে, যাতে সহজতে কাম টো হওঁক। সেইবুলিয়ে মানে মানুহক অ' এনি টাইম বিজ্ঞানতে মানে লাগি থাকিবলৈ কোৱা নাছিলে।
হয় - হয়।
আমাৰ মানুহবিলাকে আও এলাহ এতিয়া অকল বিজ্ঞানতে লাগি - লাগি - লাগি এতিয়া এলাহ হৈ গৈছেগে মানে। আজিকালি যে বেমাৰ-আজাৰবোৰ যে বেছি যে হবলৈ যে লৈছে,
হয়।
তাৰ কাৰণ মানে বিজ্ঞানে বুলিয়ে কবলে বিচাৰো মই।
হয় - হয়, নিশ্চয় অ'।
হয়, এতিয়া যিহেতু আগতে ইমান মানে বেমাৰ-আজাৰ নাছিলেই, কাৰণ আগৰ দিনৰ মানুহবিলাকে কৰ্ম কৰি খাইছিলে। কি এতিয়াও কৰ্ম কৰিয়ে খায়, মানে আগৰ দিনত যেনেকে বাৰীত কোৰ মৰা বা বেলচা মৰা, তেনেকোৱা ধৰণৰ অলপ মানে কষ্টকৰ কামবোৰ কৰে যদিও সিহঁতৰ মানে শৰীৰ- শৰীৰৰ গঠন আৰু শৰীৰৰ ভিতৰ ভাগ বহুত মানে সুস্থ-সবল হৈ আছিলে। এতিয়া যিহে তু বিজ্ঞান ওলালে, সিহঁতে মানে কাম কৰিবলৈ এলাহ লগা হ'ল। আৰু এলাহৰ ফলত সিহঁত ৰ মানে বডিৰ যিখিনি ভিতৰুৱা মানে পাৰ্ট, সেই পাৰ্টসমূহে না- কাম নকৰা হৈছে। নাৰ্ভৰ প্ৰব্লেম হৈছে, হাৰ্ট এটেক হৈছে বা তেনেকুৱা ধৰণৰ মানে বহু বহুত এ ভয়ানক - ভয়ানক মানে বেমাৰ আহিবলৈ ধৰিছে।
হয় - হয় আক'।
এতিয়া মানে বিজ্ঞান আমি বেয়া বুলিও কব নোৱাৰো মানে ভাল বুলিও কব নোৱাৰো
হয় হয় নিশ্চয় উম উম
হয় এতিয়া যিহেতু মানে এতিয়া বি বিজ্ঞান আৱিষ্ আৱিষ্কাৰ কৰিছে যেতিয়া আমি ব্যৱহাৰ কৰিব লাগিব নকৱা নহয় এতিয়া তুমি তুমিও মানে নিজেও চাবা তুমি যাতে মানে এনি টাইম অকল বিজ্ঞানৰ আৱিষ্কাৰতে লাগি নাথাকি মানে নিজেও অলপ বাৰীত কাম কৰিবা বা এক্সাৰচাইজ কৰিবা মানে লাগিলেও ৰাতিপুৱা শুই উঠি তুমি এক্সাৰচাইজ কৰিব পাৰা তেনেকে মানে তোমাৰ ফিটনেচ বা বডিটো অলপ ভালে ৰাখিবা বিজ্ঞানত তুমি লাগি থাকি কিলে তোমাৰ এলাহ লাগিব বা কিবা হব লাগিবা মই নালাগিবলে কোৱা নাই আৰু যিহেতু আমাৰ কথা বতৰা বহুত টাইম হৈ গৈছে এতিয়া আহ ৰাখিছো হয় তোমাৰ লগত কথা পাতি ভাল লাগিলে ধন্যবাদ
অ হয় হয়